অ শুনিছো শুনিছো
কি কৰি আছা হে মোৰ ভইচটো আহিছ ছে নে
আহিছে আহিছে
অ ঔ এতিয়া মানে ৰাতি মানে নেটৱৰ্কটো মানে ঠিক হৈ গ'ল অথনি নেটৱৰ্কটো ইমান ডিষ্টাৰ্ব দিছে একো ভালকে শুনিয়ে পোৱা নাছিলো
অ এতিয়া শুনিছো ধুনীয়াকে শুনিছো
অ ভাত খালা নেকি
কি কৈছা তুমি
এ মই এনেই আছো, ভাত খালা নেকি?
ভাত খালোঁ
অহ
অহ তুমি
আমেই খাব মন গৈছে আম খাবা নেকি আম খুৱাই খাইছা নাই
আম খালো কেইবা দিনো খালো
অ লিচু
লিচু নাই খোৱা নাই অ এদিন খালো লিচু
অহ
মই যে শুইছিলোয়ে তাৰপাছত
কি কি যে কৰিছোঁ নহয় মই।
কি কৰি আছা?
এ মই এনেই বহি আছোঁ।
হয় নেকি? তুমি অ-অথনি কাৰ লগত কথা পাত ছিলা?
এ তুমি কেনেকে গম পালা?
হাঁহি আছা যে?
হা?
হাঁহি আছা যে?
তুমি কি নাই হোৱা? এহ কি?
মই নাই হাহা, মোৰ হাঁহি ইমান নুঠে।
কি? হিঃ হিহ
ইয়াতে সৰু সৰু কথাত হাঁহি থাকিবলৈ কিটো আছে নো?
নহয় -নহয়, এই মানে শুদ্ধ অসমীয়াত কথা পাতিলেহে, আজিকালি তুমি শুদ্ধ অসমীয়া কব পাৰা নে?
অ পাৰো, পাৰো বুলি ভাবিছো আও। মাজত ইংৰাজী বহাব নালাগিব মানে নে লাগিব?
অ, ইং ইং ইংৰাজী শব্দ ব্যৱহাৰ নকৰাকে পাৰিবানে অসমীয়াত কথা পাতিবলে?
আজিকালি আহিয়ে যায় নহয় কৰ, কৰ ইংৰাজীবোৰ।
অ।
সেইটোৱে। ক'ব, ক'বলে
মই অসমীয়া ভা মানে অভিধানৰ শব্দবোৰ পাহৰিয়ে গৈছো। ইংৰাজী শব্দ ব্যৱহাৰ নকৰিলে মানে অলপ ৰৈ ৰৈ যোৱা হয় মাজে মাজে।
অ সেনেকুৱা হয়। তেনেকুৱা হইয়ে কিন্তু দুই ফালৰ পৰা ক'ব লাগিব শুদ্ধকে তেতিয়াহে ক'ব পৰা যায়, মাজ ত ইংৰাজী ভৰাই ভৰাই দিলে তেনেকুৱা হৈ যায়। দুইফালৰ পৰা শুদ্ধকে ক'লে ক'ব পৰা যায়।
হয় বাৰু কথাটো, যিমান বাৰু চেষ্টা কৰিম আৰু পতককেনো ক'তনো সিমান স্পষ্ট অসমীয়া ক'ব পাৰিম অভ্যাসৰ ওপৰতে কথা।
অ', অসমীয়া স্কুলত পঢ়িলে পাৰিবা, ইংৰাজী স্কুলত পঢ়াবিলাকৰ দিগদাৰ হয়।
স্কুল মই অসমীয়া মাধ্যমৰে অসমীয়া মাধ্যমৰে আছিলোঁ কিন্তু এতিয়া মানে বৰদা ব্যৱহাৰ হোৱা ব্যৱহাৰ নহয় যে। শব্দবোৰ। ব্যৱহাৰ কৰি থকা নহ, ব্যৱহাৰ কৰা নহ'লে মানে
অ', আমি আমি অসমীয়া অসমীয়া স্কুলতে পঢ়া কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰৰ লগতহে
উম, অসমীয়া মাধ্যমৰ হ'লে মানে পৰা যায়। অসমীয়া মাধ্যমৰ বোৰো আজিকালি ইংৰাজী বিষয়টো বেছি চৰ্চাত
অ', কৰা হয়, যে, সেইটো কাৰণে। কিন্তু অসমীয়া, অসমীয়াতে যদি পাতি থক
বেলেগ জিলাৰ কিছুমান আছে ধেমাজি, শিৱসাগৰ সেই, সেইসকল লোকে অলপ শুদ্ধ অসমীয়া ক'ব পাৰে।
অ' মই আকৌ নুশুনা হৈ থাকিলো নহয়। মাতো নাই আহা
পোৱাই নাই।
আহিছে, আহিছে এতিয়া আহিছ
মই একো কোৱাই নাছিলো।
অ', অ', মই ভাবিছোঁ কিবা কৈছিলা নেকি, শুনিয়ে পোৱা নাই নেটৱৰ্ক ডিষ্টাৰ্ব দিছে নেকি এতিয়া শুনিছো কিন্তু ভালেই‌ এ এতিয়া আহি আছে।
কৰিব লগা হৈছে দেই।
এইটো কি, উ, কিমান কেইটাহ হেৰি কৰিব লাগিব?
পাঁচটা মান কৰিব লাগিব আৰু এতিয়া গম নাই বাৰ মই বহ ভুলতে কিবা বেলেগ এটা অপচনত হেৰি কৰি বেলেগ এটা জেগাত মানে হেৰি কৰি পালো নহয় এতিয়া কিবা হয়, এতিয়া কাইলেহে গম পাম আৰু এ ইমান আৰু হ'ল বুলি আৰু যি, তি কৰিব নোৱাৰি আ সেইটো তাকে ভাবিছোঁ কিবা হ'ল নে, কি নে ধৰিব পৰা নাই মই নিজে। মোৰটোতো হোৱাই নাই, গমেই পোৱা নাই এতিয়া কিবা হয়।
অহ।
যিমান পাৰোঁ সোনকালে কৰি পেলাই উম, মানি পালে মানে গম পাম আৰু
অ', নহয় এদিনত কেটা এটা কৰিব লাগিব?
এদিনত বুলি কথা নাই যিমানে এ সদ এনেকে এটা কমপ্লিট কৰাৰ পিছত ইটো ইটো এনেকে এনেকে দি থাকিব যিমানে জল্দি পাৰিম চাগে সিমানে চাগে সোন কালে চাগে বস্তুতটো পাম চাগে সি তোমাৰ, সেই তেৰিকাত ইমান ইমান কিয় লাগে আপোনাক?
মানে সুধিছো অহ। সেইটোকে
ভাগেতে আৰু
অহ, অহ, অ'। মই এইটো ভালকৈ বুজি নাই পোৱা নহয় এনেই আৰু প্ৰথম হেৰি কৰিছোঁ জইনিং কৰিছোঁহে আৰু সেইটো কাৰণে নাজানিছোঁ মানে।
অহ, অ'। কথানো নোলায়েচোন এতিয়া দহ মিনিট কথা পাতিবলৈও চিন্তা কৰিবলগীয়া হৈ গৈছে।
অহ, কি কথা পাতিম? কি কৰিম? তুমি তুমি মাছ ধৰিব জানা?
জানো, জানো।
জাকৈ মাৰিব জানা?
তই মোক তুমি পৰা তই ল' গুচি গলি যে।
তুমি বুলি তুমি
জাকৈ মাৰিব জানা?
তুমি নাই কোৱা। তুমি কৈছো তই বুলি নাই জানো তই তই ওলাই যাই কেতিয়া কেতিয়াবা তই তই কওঁতে তই নাই কোৱা কিন্তু তুমিয়ে কৈছো।
তই বুলি শুনি পালো।
মাছ ধৰিব মাছ ধৰিবলৈ মন গৈছে পথাৰত।
অ' এতিয়া এই অলপ তাৰে নিচিনাই হয়। আপুনি সমাজ তত্বৰ বিষয় তুমি সমাজ তত্বৰ বিষয়টো বিষয়ে কিবা কিবি জানা নাই?
অ' এতিয়া হেৰি এইটো কি কয়
আজি ভা ভাত কিহে খালা?
মাংস ভাত।
হাঁহি হাঁহি হাঁহি হাঁহি দহ মিনিট কৰি দিয়া হৈ যাব। হাঁহি হাঁহি হাঁহি দহ মিনিট হৈ গল বোলে দহ মিনিট। হুম।
এই কালি একেটা কথাকে বাৰে প্ৰতি ৰিপিট হৈছো যে বাৰে বাৰে সেইকাৰণে হাঁহিয়ে উঠিছে।
অ' আৰু কি মানুহে খোৱা দিনটোত মানুহৰ খোৱা কথাই পাতে খোৱা কথা কি কৰিছিলা, কি হৈছে, কি কৰিছে, সেইবোৰেতো পাতে আৰুনো কি থাকে পাতিবলগীয়া।
এইটো হয়।
উম বাৰীত কি কি ফল মূল আছে তোমালোকৰ?
গমেই নাপাও আম আছে আম দেখিছো কমলা দেখিছো ৰবাব টেঙা ৰবাব টেঙা চিনি পোৱা নে?
অ', অ'। চিনি পাওঁটো আকৌ।
অহ, অহ।
ৰ'বাব টেঙা খাব হ'লে এতিয়া নাই হোৱা বাৰু এতিয়া আঘোণ মাহত হ'ব ধান কটা টাইমত হয় আকৌ।
অ'।
এতিয়া লেচু পকিছে, লেচু হৈছে এতিয়া কমলাও নাই হোৱা কমলাও সেই ধান কটা টাইমতে হয়।
লিষ্টটো আছে নেকি তোমালোকৰ লগত অ', কি তোমালোকৰ ঘৰত
আমাৰ, আমাৰ ঘৰত ইয়াত নাই কিন্তু আমাৰ মাহঁতৰ ঘৰত আছিলে এখন বাৰী আছিলে বহুত লিচু লাগে ইমান ডাঙৰ, ডাঙৰ লিচু গছ। আমি লেচু গছ, লিচু গছ
মোৰ মাৰ ঘৰত নাইয়ে লিচু।
হয় ঠিকেই জেঠীটোৱে ঠিক, ঠিক কৈছে জেঠী কে ঠিক, ঠিক কৈছে। আজি আহোম বগৰী, আহোম বগৰী খাবলৈ হৈছে এতিয়া আহোম বগৰী ফুট ফুটকে ৰঙা পৰিছে আৰু।
হয় নেকি, অহ।
অহ। মধুৰি হ'ব এতিয়া মধুৰি পকিব, মধুৰি লাগিছে।
অ', মই খাবলে যাম দেই তোমালোকৰ ঘৰলে।
অ', আহিবা। আমলখি মদুৰ, আমলখি এতিয়া নাই হোৱা আমলখি এতিয়া নালাগে ঠাণ্ডা দিনতে পকে নেকি আমলখি।
আমলখি পোকে। উম। শুনা আকৌ তোমাৰ মোৰ ফোনটো কটাৰ পিছত তুমি একো নুচুবা দেই, মই তোমাৰ
অ', মই হেৰি নকৰোঁ।
অ'। হ'ব নহ'লে ন' আৰু পিছত আকৌ কেতিয়াবা কথা পাতিম।
অ', ঠিক আছে বাৰু আকৌ পিছত পাতিম।
অ', অ'।